কোৱা, এনেই আছোঁ। তুমি?
মইয়ো এনেই বহিছোঁ চাহ-তাহ খালানে নাই?
উম, খালোঁ। তুমি খালা?
উম, খালোঁ এই অকণমান আগতে খালোঁ।
অহ।
বাকী খবৰ?
ভালেই, তোমাৰ?
মোৰো ভালে।
অ' মই এনেই আছোঁ ঘৰতে।
উম, ময়ো ঘৰতে।
অ' ঘৰত ভালেই চবে খবৰ?
উম, ভালেই।
অ', অ'।
তোমাৰ?
ভাল ভাল, আমাৰ চবৰে ভাল।
বাকী কিবা বিজনেচ কৰি আছা নে এনেই আছা?
নাই কৰাতো নাই বাৰু এতিয়ালৈকে।
উ, কৰাৰ প্লেনিং কৰিছা নে নাই?
নাই কৰা নাই। তুমি কৰিছা নেকি?
উম, কৰি আছোঁ ঘৰতে। দোকান এখন আছে সৰুকে। আৰু ভাবি আছোঁ এইফালে গাহৰি পোহা কথা।
অ' ঠিকে ভাবিছা।
কৰিব পাৰাতো।
অ' কৰিবতো পাৰোঁ, বাৰু কৰা নাই।
ছোৱালী মানুহে এতিয়া কাপোৰ চাপোৰ চিলাব পৰা, ধৰা শিকিবপৰা কাটিং।
অ'।
আৰু কাপোৰৰ দোকানো কৰি খুলিব পাৰা।
উম, খুলিব পাৰি বাৰু।
উম। আজিকালিতো ইমান হেৰিও নাই বাৰু টেনচন নাই, অনলাইনতো চেল কৰিব পাৰি নহয়।
উম, পাৰি পাৰি।
উম। ঘূৰিব ফুৰিব যোৱা নাই?
নাই যোৱা নাই বাৰু। তুমি যাবা নেকি?
উম, এই মাহৰ লাষ্টত যোৱাৰপৰা আছে বাৰু।
অ' ক'ত যাবা? শ্বিলঙত?
উম, যাবা নেকি?
পাৰিম যাবলৈ।
উম, যোৱা যদি কণ্টেকট কৰিবা।
অ' ঠিক আছে কৰিম মই বাৰু।
উম, আছে মাৰ চাওঁ মাহৰ মানে লাষ্টৰ মানতে যাম ভাবিছোঁ। পঁচিশ আৰু ত্ৰিশ তাৰিখৰ ভিতৰতে আৰু।